হেল্ল'
অ', ক'ব খুৰা
অ', হেমৰাজ মোৰ কথাাটো শুনিছা?
অ', শুনিছোঁ।
অ', কি কৰি আছা তুমি?
মই এনেই বাহিৰত বহি আছিলো
অ', ঠিকে আছে আৰু বাকী খবৰ ভালনে তোমাৰ?
অ', মোৰটো ভাল, আপোনাৰ?
অ', মোৰো ভালে আছে মই তোমাক ফোন কৰিছিলোঁ, এটা কথা সুধিব লগা আছিল, তোমাৰ
কি কথা?
তুমি এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিছা, নহয় জানো? অ', তাৰমানে তোমাৰ কেইখন মোক বুকছ লাগিছিলে
কি? কোন কোনটো বুক?
তোমাৰ ইকনমিক্স এণ্ড এডুকেশ্বন।
অ', মোৰ লগত এডুকেশ্যনৰটো নাই পাই, পৰ ইকনমিকত আছে সেইটো দিব পাৰিম মই।
আতচ্ছা অ', মই মানে এটা এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছোঁ তাতে হাইছেকেণ্ডোৰী লেভেলৰ অলমান কিবা আহিব সেইকাৰণে অলপমান কিতাপ টো চাওঁ বোলো এবাৰ অ', চালে অলমান
অ', বুজি পাইছো কালি আনি দিলে হৈ গ'ল
হ'ব, হ'ব, কালি আ, ন'হলে মই এপাক গৈ কিনে তোমাৰ ঘৰৰ পৰা কালক্ট কৰি ল'ম। আৰু বাকী তোমাৰ আ, কেনে চলি আছে? তোমাৰ কি কৰিম বুলি ভাবিছা? এতিয়া ফাইনেল দিছা, ফাইনেলৰ ৰিজাল্টটো আহি পোৱা নাই। আহিবও আৰু
সেইটোৱে, ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছোঁ, তাৰপিছত মই ভাবিছোঁ গুৱাহাটী কমাৰ্চ কলেজত ল'ম, মই মেজৰটো ইক একাউণ্টেঞ্চি ল'ম বুলি ভাবিছোঁ আৰু
আতচ্ছা, ঠিকে আছে, আ, তুমি মেজৰ লম বুলি ভাবিছা যিহেতু অ', ঠিক কে আছে যদি মেজৰ অ', ল'লে তোমাৰ গ্ৰেজুৱেচনটো কৰা নকৰা সমানে হয়।
হয়।
তোমাৰ মেজৰ ল'লে হে, সেইটো চাবজেক্টটো তুমি পিছলৈ কিবা কৰিব বুলি ভাবা, কৰিব পাৰা। নহ'লেতো গ্ৰেজুৱেচ কৰা নকৰা সমানে আজিৰ দিনটোত
অ', সেইটো মই এক্সট্ৰা ক'ৰ্চ কৰিম মই ভাবিছোঁ আৰু।
আতচ্ছা হয়, হয় ঠিকে আছে বাৰু তোমাৰ আৰু বাকী এক্সাম বোৰ ভালে গৈছে নে তোমাৰ?
অ', ভালে গৈছে আৰু ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছোঁ আৰু মই।
অ', উম, আৰু বাকী তোমাৰ এতিয়া আ, একজামৰ পিছত তুমি কিবা এক্সট্ৰা কৰ্চ কৰি আছা নেকি?
অ', কৰি আছো ম কৰি আছো কম্পিউটাৰ ক্লাছ জইন কৰিছো মই।
অ', আতচ্ছা ভেৰি গুড এইটো আ, কিমান দিন হ'ল তোমাৰ? এ
মোৰ এইটো কৰা আহ, এমান-এমাহ মান হ'ল।
আতচ্ছা ক্লাছ বোৰ সদায় হয়, নেকি? সপ
নাহ সপ্তাত, সপ্তাত তিনিদিন হয়, মোৰ ক্লাছ।
আতচ্ছা। ঠিকে আছে। আৰু এনে বা তোমাৰ ঘৰত কি তুমি কম্পিউটাৰ লৈছা নেকি?
লোৱা নাই লোৱা নাই কম্পিউটাৰটো এতিয়া মই লোৱা নাই বাৰু।
অ', এনে বেচিকেলি কি কি বা ফাৰ্ষ্ট তোমাৰ কি কি শিকাই কম্পিউটাৰ ক্লাছত?
কম্পিউটাৰৰ আপুনি কোনটো কৰ্চ লয় মই এতিয়া বেছিক লৈছোতো মোক বেছিক শিকাই আছে, টাইপিং কৰবা শিকাই আছে, আ, মাউচ কেনেকা ধৰে, কম্পিউটাৰৰ বিষয়ে শিকাই আছে আৰু মোক কম্পিউটাৰ কেনেকা চলে তাৰ পাৰ্টচ কি কি থাকে সেইবিলাকে শিকাই আছে মোক এতিয়া।
আতচ্ছা আতচ্ছা ঠিকে মানে তোমাৰ ক্লাছ আ, টেনতত কম্পিটাৰ চাবজেক্ট নাছি
নাছিলে, নাছিলে, একদমেই নাছিলে।
ঠিকে আছে বাৰু ঠিকে আছে কৰি আছা আৰু হায় ছেকেণ্ডেৰীটো ফাইনেলটো ৰিজাল্ট দিয়াৰ পিছত, তুমি চাবা এতিয়া, কি কি কৰিলে ভাল হয় আ- আৰু ক'ত এডমিছ লোৱা, কি কৰা আৰু ভালদৰে কৰা, যি কৰা তুমি।
অ' হয়।
আৰু তোমাৰ সেই, মানে এই ফাইনেল যে দিছা, ফাইনেল একজামটো যে দিছা হায়াৰ চেকেণ্ডেৰী, সেই বুকচবোৰ তুমি কাকো দি নিদিবা হাঁ।
অ', কাকো নিদিওঁ মই।
সেইবিলাক থৈ দিবা, কিছুমান আ গ্ৰেজুৱেচন লেভেলত, কিছুমান বুকচ কামত আহে পিছলৈ সেইকাৰণে সেইবোৰো তুমি কাৰোবাক দি নিদিবা। একজামটো ফিনিছ হল যিহেত
উম। হয়, আ, আপুনি কি কৰি আছে এতিয়া?
মই জাষ্ট অ', খাই বৈ বহি কেনে ৰেষ্ট লৈছো।
অহ।
আৰু অ', খবৰ ভালে আছে মোৰ। বাকী তোমাৰ ভাল?
আমাৰো ভালে আছে।
হয়, হয় আৰু তুমি মানে কি কৰিম বুলি গ্ৰেজুুৱেচন টো কৰি কিনে কি কৰিম বুলি ভাবিছা?
মইতো ভাবিছো গ্ৰেজুৱেচন লগত একেলগে মই এটা ক'ৰ্ছো কৰিম অ', হয়। তাৰ লগত মই গ্ৰে মইতো ভাবিছোঁ চি এৰ কৰ্চ কৰিম।
চি এ অ', সেইটোৰ বিষয়ে কিবা জানা নেকি তুমি?
অ', জানো অকমান অকমান।
অ', ঠিকেই আছে। কোনোবা তোমাৰ আ, আ, বন্ধু বৰ্গৰ মাজত কোনোবা চি এ কৰি থকা আছে নেকি?
নাই, নাই কোনোটো কৰা নাই।
অ', তোমাক কোনোবাই কৈছিলে নেকি? চি এ কৰা বা এনেকুৱা কিবা কৰা বুলি?
নাই নাই, কোনোতো কোৱা নাই আৰু মই মই কমাৰ্চ লৈছোত' মই সেইটোৱে ভাবিছোঁ চি এ কৰিম আৰু।
হয় হয়। এতিয়া, এনে তোমাৰ পাৰ্চেন্টেজ কিমান আহিব বুলি ভাবা তুমি হায়াৰ ছেকেণ্ডাৰী ফাইনেলত?
এনে মইতো আশী পাৰ্চন্ট ভাবিছোঁ, আৰু কি হয় কেনেকা হয়, ৰিজাল্ট আহিলে গম পাম আৰু।
হয় হয়, ৰিজালটো দিবই চাগে এদিন দুদিনৰ ভিতৰতে ন?
অ', আঠাইশ তাৰিখে দিব।
অ'। ঠিকেই আছে। তেনেহলে তোমাৰ ৰিজাল্ট ভাল হওক, তাৰে কামনা কৰোঁ। আৰু বাকী তুমি কি হ'ব বিচাৰা কি কৰিব বিচৰা কৰা আৰু কিবা সহায় লাগিলে মোক। ফোন কৰিব পাৰা তুমি। কোনো সহায়ৰ কাৰণে মই প্ৰস্তুত থাকিম।
অ'।
আৰু তুম হয়, হয় আৰু বাকী কোৱা তোমাৰ আ আ এ এ মানে এক্সামটো কি হ'ল, কেনেকে গ'ল, কেনেকুৱা প্ৰিপাৰেচন কৰি কিনে পঢ়িছিলা তাৰ বিষয়ে কোৱা অলপমান।
মইতো মোৰতো চাবজেক্টবলাক আছিল, মোৰ আছিল ইংলিছ আছিল, অল্টাৰনেটিভ ইংলিছ আছিল। একাউণ্টেন্সি, ফাইনেন্স, ইকনমিক্। বিজনেছ ষ্টাডিছ আছে। আৰু মই ভাবিছোঁ মোৰ। যোনটো বেষ্ট অফ ফাইভ থাকে না, মই ইকনমিক্সতো ফৰ্থ বুলি ভাবিছোঁ।
হয়, হয়, আচ্ছা ইকনমিক্সত তুমি মানে। ইমান অ', এইটো দিয়া নাই। প্ৰেফাৰেন্স দিয়া নাই। অ', ইকনমিক্স টো তেনেহ'লে তোমাৰ ফৰ্থ চাবজেক্ট হিচাপে ধৰা হব।
অ', হয়।
অ', ঠিকেই আছে। আৰু তুমি, কেনেকুৱা ধৰণে মানে প্ৰিপাৰেচন কৰিছিলা এক্সামৰ কাৰণে
মইতো বেছি, অ মইতো বেছিভাগ একাউন্তেঞ্চিকে টাইম দিছিলো। আৰু মই বেছি নহয়, দিনত তিনি ঘণ্টাকে পঢ়িছিলোঁ।
হয় হয়। মানে তুমি যদি বা তিনি ঘন্টা বা চাৰি ঘন্টাও পঢ়া, তেতিয়া হ'লে ও সাফিছিয়েন্ত হয় মানে এক্জামৰ কাৰণে এক্জামৰ কা সময়ত তুমি পঢ়াৰ লগতে আৰু কিবা আহ কাৰ্যকলাপ কৰিছিলে নেকি যেনে খেলা ধূলা ফালে এ তোমাৰ হ'ল কিবা, এ ক্ৰিয়া কলাপ
নাই মই একো কৰা নাই। মই মই এক্জাম হ'ল পঢ়িছিলো অকল।
আচ্ছা। ঠিকেই আছে। তোমাৰ প্ৰিপাৰেচন ভালেই কৰিছা যেন লাগিছে। এতিয়া একজামৰ ৰিজাল্টো দিলেহে গম পোৱা যাব, কেনেকুৱা ধৰণৰ তুমি এ ৰিজাল্ট পাবলৈ সক্ষম হৈছা।
অ হয়।
আৰু সেইয়ে মোক কেইখনমান বুকচৰ প্ৰয়োজন থকাৰ কাৰণে মই তোমাক ফোন কৰিলো। আৰু, তোমাৰ কথা শুনি ভাল লাগিলে। তোমাৰ এক্জামটো ভালে হৈছে যদি মই পাইছো তোমাৰ কথাত
হয়।
এতিয়া তুমি এ' চি এ কৰি কৰিম বুলি ভাবিছা আৰু গ্ৰেজুৱেচনো কৰিম বুলি ভাবিছা যিহেতু। তুমি কেনেকে মেনেজ কৰা, সেইটো মিলাই চাই ল'বা তুমি।
অ' সময়টো অকমান মেনেজ কৰিব লাগিব, সময়টো মেনেজ কৰিব লাগিব অকণমান।
হয় হয়, সেইটোতো লাগিব বাৰু।
অ' হয়।
তোমাৰ এগ্জাম্পল যিহেতু এতিয়া গ্ৰেজুৱেশ্যন লেভেলত হায়াৰ ছেকেণ্ডৰীৰ দৰে নহয় বেলেগ ধৰণে হয়।
হয়।
অ', সেই সেইমতে তুমি প্ৰিপচনো কৰিব লাগিব।
হয়, হয়।
আৰু বাকী তোমাৰ এই বুক কেইখন যে, সেইখন মানে কালেক কৰাৰ মানে কালি বা পৰহিলৈ চেষ্টা কৰিম। আহ, আৰু তুমি সময় পালে আমাৰ ফালে আহিবা।
অ', হ'ব দিয়ক মই ময়ে কিতাপ আনি দিম আপোনাৰ কাৰণে।
ঠিক আছে ঠিক আছে। তুমি এ‌ যদ তুমি যদি আহা তেনেহ'লে মোৰ কাৰণে সেই বুকচ কেইখন লৈ আনিব আৰু যদি মই সময় পাওঁ মই যাম নহ'লে তুমি আহিলেও হ'ল। অহাৰ আগতে মোক ফোন কৰি
অ হ'ব।
দিব পাৰোঁতো। মই ঘৰত নাথাকিলে আৰু তুমি আহি উভতি যাব লাগিব। সেইকাৰণে তুমি আহাৰ আগত তে মোক এবাৰ ফোন কৰি ল'বা, যাতে মই এ বাহিৰত থাকিলেও মই ঘৰত আহি পাওঁ। নহলে ঘৰটো তলা মাৰা থাকে যে
অ' হয়, হ'ব- হ'ব, মই এবাৰ কল কৰি দিম।
হয়, হয়। আৰু ঘৰত তোমাৰ মা দেউতা ভালে আছে?
অ' ভালে ভালে, মা দেউতা চব ভালে আছে।
আতছা ঠিক আছে, তোমাৰ ভন্টি এজনী আছিল, তোমাৰ ভন্টি জনীয়ে কি কৰি আছে এতিয়া?
হেই তাই নাইন ক্লাছত আছে।
অ', অহাবাৰ মেট্ৰিক দিব মানে
হয়, হয় ঠিকে আছে তাই পঢ়া শুনাত ভাল নে?
উম, ভালে আছে ভালে আছে সেই পঢ়া শুনাত ভাল
হয়, হয় বহুত দিন হ'ল তাইকো দেখ
হয়, হয় গাঁৱতে আছে না।
অ', ঠিকে আছে। এনে বে তাই মাজে, মাজে ঘৰলৈ আহেনে?
মাজে, মাজে গৰম বন্ধত আহে এনেকে বন্ধ থাকিলে আহে।
আতছা ঠিকে আছে বাৰু। তোমাৰ আ আহ, ফোন কৰি ভাল লাগিল। আৰু তোমাৰ লগত কথা পাতিও ভাল লাগ বহু দিনৰ মূৰত কথা পাতিলো এণ্ড ঠিক আছে তুমি যদি আহা মোক কল কৰিবা নহ'লে মই যদি যাওঁ মই তোমাক কল কৰি কিনে বুক কেইখন কালেক্ট কৰি ল'ম মই। তোমাৰ ঘৰৰ পৰা ঠিক আছে দিয়া ঠিক আছে দিয়া দিয়া ৰাখিলো দিয়া হা।
অ' দিয়ক।